কি কৰিছ?
এয়া বহি আছো।
অ, গৰম অ। গৰম কেনেকৈ আ পৰিছে?
গৰমটো একদম বহুত বেয়া একদম অতিবাদ দি দিছে।
অ অ গৰমটো হ'ব আৰু এনে। গৰমতো হ'বই গছ- গছনি নাইকিয়া কাটি মেলি আজৰি কৰিলে কিবাই কৰিলে।
উম প্ৰকৃতিয়ে
কত বিল্ডিং বনাবলৈ গছ কাটিছে, টোত বিল্ডিং বনাবলৈ গছ কাটিছে এতিয়া গোলকীয় উষ্ণতাটো কিমান বৃদ্ধি পাই গৈছে বৌ।
উম সেইটোৱে কথাটো। প্ৰকৃতিয়ে সহ্য কৰিব পৰা নাই ইমান অত্যাচাৰ।
উম। অত্যাচাৰ বুলি নহয় গছ -গছনি কাটি আজৰি হৈছে ওজন স্তৰত হেৰি হৈছে।
অক্সিজেন লেভেলো কমি গৈছে।
অক্সিজেন লেভেল কমি গৈছে বহুত কমি গৈছে। এ গছ- গছনি যদি নাই কি হ'ব সেনেকে হলে, আমি কাম এটা কৰিম বুলি ভাবিছো মই ফোন কৰা কথা আছিলে ফোনটো কৰি দিব ভালেই হ'ল। এই হেৰি এটা গছ পুলি ৰোৱা প্ৰগ্ৰেম এটা পাতিছো।
অঁ।
অহা মঙলবাৰে, অহা মঙগলবাৰে এই লোৱা অলপ গোটাই পেলাই ধুনীয়াক কে লৰা -ছোৱালী চব মিলাই গছ পুলি অলপ ৰু বুলি ভাবিছো। স্কুল, ঘৰ হওক, হেৰিয়াত হওক স্কুল ঘৰ হলে ল'ৰা -ছোৱালীয়ে ছা পাব।
স্কুল ঘৰ অ আৰু আৰু ক'ত
আৰু এই ৰাজহুৱা অনুষ্ঠানবোৰত আৰু ৰাস্তা কাষত তাকে অংশগ্ৰহণ কৰিলে ভাল হ'ব মানে এতিয়া এইটো এইটো যিটো মানে স্পীডত গোলকীয় উষ্ণতা বাঢ়িবলৈ ধৰিছে সেইটো তেতিয়া তেনেকে হলে দেখোন মানুহ জীয়াই থাকিব নোৱাৰিব সেইটো কাৰণে এতিয়া পাই যদি আমি বোকে যদি এনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপ বোৰ হাতত নলওঁ তেতিয়া কেনেকে হব ক
ভাল ভাবিছে
অ তাকে অংশগ্ৰহণ কৰিব
অংশগ্ৰহণ কৰিম কৰিম দেই
এ সেই এই তহঁতৰ কিবা গামোচা বোৱা ব্যৱসায় আছিলে যে কি হল দে
লাগে নে
গামোচা লাগিছিলে গামোচা লাগিছিলে মানে মোৰ এ মানুহ এজনী গামোচা মানে শিকা কবলেহে লাগিছিলে কি কেনেকে কি কয় চাপ্লাইটো ক'ত যায় গামোচা গামোচা চাপ্লাইটো
চাপ্লাইতটো আমাৰ ঘৰৰ পৰাও বিকো দোকানতো বিকো
আহ
তেনেকেই আৰু
আহ
ঘৰতো কিছুমান মানুহে বিচাৰি আহে
অ
মানে এ ভাল হ'লে ভাল ৰেটত বেচা হয় আৰু মানে
ব্যৱ এইটো ব্যৱসায়টো কেনেকুৱা চলি আছে এতিয়া
ব্যৱসায়টো ভ ভালে চলি আছে।
উম কিন্তু অসমীয়া হ যদি হ ইবোৰ কাম নকৰে তেতিয়া কি হ'ব আজিকালিতো আজিকালিতো মানে আজিকালিতো ছোৱালীবোৰকেতো তাত বব নাজানে
নাজানে নাজানে সিহঁতি মোবাইল চলাব জানে ৰিলচ চাবলে জানে
উম
সিহঁতৰ কাম সেইটোৱেই হলেও কিছুমান ছোৱালীয়ে তাতে শিকে শিকিছে ন কিছুমান ছোৱালীয়ে তাতে শিকিছে কিছুমান ছোৱালীয়ে তাতে শিকি লৈ বৈ আছে বেছি আছে তেনেকে তেহৰ নিজৰ উাৰ্জন কৰি চলি আছে সিহতি
কিন্তু চবৰে আগ্ৰহটো থাকিব লাগিব আহ সিহতি বুজি পাইছে।
ঘৰ ঘৰত ওপৰত ঘৰৰ মাক
অ সিহতি তাৰমানে পৰিস্থিতি খাপ খাই পৰিছে আৰু এতিয়া
উম পৰিস্থিতিয়ে বাধ্যয় কৰাইছে আছে তেওঁলোকক
উম সিহঁতি বুজি পাইছে ন
যেতিয়া এনে কোন কি গামোচা কেনেকুৱা গামোচাত কিমান
হা
কেনেকুৱা গামোচাত কিমান এইটো কিবা দৰা বৰণৰ গামোচাখনত কিমানো
সেই সেইখননৰ দৰা বৰণৰ গামোচা খন বুলি ক'বলে তো দৰা বৰণৰ গামোচা খক গোটেই গামোচাখনতে ফু ফুল থাকে সেইখন ধৰা এনে এ সাধাৰণ গামোচা নহয় সেইখন মুগাৰ হয় মুগাৰ গামোচাখনত কমেও চাৰি পাঁচ হেজাৰ টকা ল'বই বেছি ললেও কম নলয় তাৰমানে কাৰণ কেলে সেইখনত বহুত কষ্ট থাকে আৰু মোক
মুগা নিজে নিজে তহঁতে নিজে কাটনেে নে বেলেগৰ পৰা কাটি অনা মুগা মানে সূতাটো আনক
মুগাৰ সূতাটো বেলেগৰ পৰা নাই আমাৰ ঘৰত মুগা পুহিবৰ কাৰণে এৰি পলু গছ নাই
অ আমাৰ আকৌ এই হে আমাৰ ইয়াত আকৌ আগতে ততে মুগাৰ মানুহে পোহে আজিকালি মুগা দেখিবলৈই নাইকিয় হ'ল। এই এৰা গছে নাইকিয়া হলে মুগা ক'ত পুহিব মুগাই কি এৰাপাত নেখায় জানো এৰাপাত খাই নে কি খে বেলেগ কিবা নুনী পাতো খাইনে
এৰা পাত খায় তাৰ পাছত চুম গছৰ পাত খায়। চোমনি থাকিব লাগিব চোমনি চোমনি চুমনি বুজি পাইছ
আমাৰ ইয়াত চোমনি আছিলে আকৌ মানুহ এ ঘৰত এতিয়া মুগা চুগা নাই চুমনি মনি গছবোৰ কাটি মেলি আজি বেছি খৰিত বেচিছে
হম
উপাৰ্জনৰ উপাৰ্জনৰ পথ হেৱাই উ
চোমনি গছ থাকিলে মুগা পুহিবলে ভাল কিন্তু হ'লে কি হব মুগা গছত চোমনিত এৰি দিলেও চাই থাকিব লাগিব চৰায় যদি খ খাই দিয়ে কি হ'ব তেতিয়া
হে আজিকালি মানুহে ইমান খাটনি কৰিব নোৱাৰে আৰু
উম সেয়ে আজিকালি উ যুগতটো বেয়া হেৰিয়লে আহিলে ন সহজ উন্নতিলে আহিলে ন ডিজিটেল
ডিজিটেল ইণ্ডিয়া খান আৰু আজিকালি আৰু আজিকালি সেইবোৰ ইমান উ মুগাও ইমান সহজকে যে জীয়াই থাকিব তা সেই নাই আৰু অচিক নাই এতিয়া ঘনচিকাই দেখিলে নাইক হ'ল ফাইভ জি চলিলে কিবা চলিলে এতিয়া ঘনচিকাই নাই ঘনচিকা চোৱাটো দিছে কেতিয়াবা আহ আগতে কিমান ঘনচিকাা এতিয়া কুপুৰ নাই ঘনচিকাা নাই এতিয়া ডিজিটেল ইণ্ডিয়াৰ যুগত ডিজিটেল কিবা ফাইভ জিৰ যুগত
হলেওতো তেনেকে মানুহে মুগা পুহি মুগা পুহি তেনেকে মানুহে চলাই বেছি আছে ন সেইটো কাৰণো মুগাৰ বহুত দাম কিমান কষ্ট ত চোমনি গছত উম চোমনিত ৰৈ থাকিব লাগিব
অ কষ্ট কষ্ট হয় মুগা কাটিব লাগিব কিবা কৰিব লাগিব তাকেতেতো মুগা কাটিব লাগিব মুগা আকৌ প্ৰথমতে আহ তাত চুমনিত পাত খুৱাব লাগিব মুগা ডাঙৰ হব মুগ া ডাঙৰ হোৱাৰ পিছত আকৌ কাটিব লাগিব কাটি পেলাই আকৌ সূতা উলিয়াব লাগিব
ৰ'দত শুকুৱাই মেলিহে বেচিব পাৰে ওজন কৰি
থেৰু জানে ইমান দাম
সেইটো কাৰণে চাদা চাদা পিয়ৰ মুগ মু মুগা খুন মুগাৰ ফুল নথকা চাদা পিয়ৰ এখন মেখেলা এখন চাদৰৰ দামেই হৈছে ছয় সাত হাজাৰ
অ
তেনেহ'লে
তহতে মুগা মেখেলা চাদৰ বৱ নেকি
আমাৰ মুগাৰ বোৱা নাই বাৰু এনেই নুনী পাটৰ হওক বা এ হেৰি তেনেকোৱ বিলাকো বোৱা হৈছে।
অ অ এতিয়া এনে ব্যৱসায় ধুনীয়া পুৰা ধুনীয়া চলি আছে। আও ভাল হৈছে ভাল হৈছে একদম আমাৰ ইয়াত আগতে হেৰি এইটো যে কি আৰু কিবা এটা আছি নহয় পাট পাট এইটো ন এ নহয় নহয় হাত তাত নহয় এইটো আৰু পাটৰ কাপোৰ যে এইটো কি কি হয় পাট কাপোৰ বনাই যে কি এইটো বা
পাটৰ কাপোৰ বনাই কি কি পাট
আৰু কি মুগা নহয় মুগা বদলি আৰু এটা আছে যে আৰু এটা পলু আছে পলু অ নুনি বলো সেই সেইটো আছিলে আমাৰ ইয়াত সেয়া কি গছবগত দিয়ে
নুনী গছত দিয়ে আকৌ নুনী পলুৱে নুনীহে খায় নুনী গছৰ পাত খায়
অ
নুনী গছৰ পাত খাব নুনী গছ গছত নিদিয়ে আক নুনি গছৰ পাত ছিঙি আনি ঘৰতে দিব লাগিব সেইবিলাক ভিতৰত থৈ দিব লা ব গছত দি
আমাৰ ইয়াত মানে আমাৰ ইয়াত আকৌ এতিয়া বেলেগ এটা ব্যৱসায় আৰম্ভ কৰা হৈছে।
কি ব্যৱসায়।
এইটো পাম অইল যে সেইটো যোনটো ৰিফাইন বনাই সেইটো।
অ পামৰ ব্যৱসায়টোও ভাল-
খাটনি আছে কষ্ট আছে খাটনি আছে এইটো। বাহিৰত চাপ্লাই হয় মানে আমাৰ অসমতে হয় অসমত ইমান এটা বনোৱা নাই অৰুণাচলৰ চাপ্লাই আমাৰ ইয়াত এই পাৰমূলক গছ অলপ লগাই আছো। এতিয়া গুটি কাটি আছো আৰু
উম অ কেনেকে কেনেকে কেনেকে ধৰণে কৰা হয় সে হয়
খালী মাটি আছে যদি লগাব পৰা হব মানে খালি ধৰি লওক বাম মাটি
খালি মানে সেইটো বালিয়া মাটিত হয় নে নে। উ আলসুৱা মাটিত হয়।
চব মাটিতে হ'ব বালিয়াতো হ বালিয়াত হলে যেনিবা অত্যাধিক গছজোপাক পানীৰ প্ৰয়োজন হয়। যে সেইটো কাৰণে বা লিয়া বালি মাটিত যেনিবা ইমান সেইয়া আমাৰ ইয়াত বাৰু পানী ইমান অসুবিধা নাই। আৰু নদী আছে নদীৰ পৰা ডাইক হেৰি কৰি আহে প্ৰথমতে পুলি আহে পুলি ধুনীয়াকে গাত দকে খান্দি পেলাই দুফুট দ দুফুট বহল তে দকে খানি তাত সাৰ দিব লাগিব গোবৰ গোবৰ সাৰ দি ধুনীয়াকে ৰুব লাগিব
উম
বেলাও তাত বন মোৱা দৰৱ মাৰিবলৈও বন নহ'বলৈ নহ'লে আকৌ সাৰটো খাই দিবতো। এনেকে চাফ চিকুণ কৰি থাকিব লাগিব তাৰপিছত সময়মতে পানী দিব লাগিব। উ গুটি লাগিব গুটি কাটিব লাগিব সময়মতে হেৰি চপা গৈ থাকিব লাগিব গছজোপা জাবৰ হৈ গলে।
উম
তে গুটি কটা পিছত আও
গুটিটো গুটিটো চাপ্লাইহে দিব লাগিব বেলেগলে
অ বেলেগাত আমাৰ ইয়াত হেৰি নাই বাৰু ফেক্টৰী নাই সেইটো যোনটো মেচিন নাই বাহিৰত চাপ্লাই হয়।
আহ
কৰা হয় ৰপ্তানী চাপ্লাই নহ ৰান
ৰপ্তানি
মলে ৰ পা নি গা
সেইটো কিমান মান কিমান মান ৰেটত বেচা হয়টো
এইটো কুইণ্টেল ওঠৰশ এতিয়া একৈশশ মান হৈ আছে বোলে। এক কুইণ্টেলত এক কুইন্ট এক কুইণ্টেলত একৈশ মান হৈ আছে এক কুইণ্টেলত কিমান গুটি উঠে কুইণ্টেলত খুব বেছি গুটি উঠিলে। আহ তাও নুঠে নেকি। আঠটা গুটিও নাথে আঠটা গুটিও কমছে- কসা কচ
নাৰিকলটোতকৈও ডাঙৰ হয় নেকি?
দহটা নাৰিকল গোট খোৱালে যিমান ডাঙৰ হয়।
অঁ
ৱেত বহুত অত্যাধিক অত্যাধিক ওজন মানে সেইটো কাৰণে
কষ্ট আছে
কষ্ট আছে দে পুৰা কিমান? আমাৰ ইয়াত সেইখিনি শ্ৰমিক খিনি পোৱা যায় বুলিহে শ্ৰমিক খিনি মানে কি আৰু শ্ৰমিক খিনিকো ইমান কষ্ট দিব হোৱাই নহয় সময়মতে সিহঁতক ভাত পানী খুৱাই ধুনীয়াকে চাম কৰা সেইটোৱে তেনেকে তেনেকে কৰি আছো এতিয়া এনেকে উ অসমীয়া মানুহ বুলি বহি থাকিলে নব নহয় বেলেগে আহি খোৱা বহি বুলি
ক বেলেগে আহি চাবহি তই দহ দিন ন খাই বৈ থাকিলেও তোক কোনেও খাইছ নী বুলিও নু সুধে
তেনেক চলি আছ
তেওঁ প্ৰমাণটো কৰি চাব পাৰে তই যোনখিনি মানুহে সহায় কৰিবি সেইখিনি মানুহেও নুকুৰে
উম। এতিয়া কালি কাটিলৈ গুটি কালি তেনেকুৱা দুই গাড় কাটিলো মানে টাটা মোবাইলত দুই টাটা মোবাইল এক টাটা মোবাইলত বিশ টনকে যায়
আহ
ননগ চলিছ্তন গৰমৰ গৰমত মানে কি তাত আকৌ চাহ গছবোৰৰ পৰা চাহ পৰি থাকে নহয় পওঁ হৰিলেও গছবোৰ ডাঙৰ হৈ গ'লতো এই গছবোৰ বহুত নাৰিকল গছৰ নিচিনা হে নাৰিকল জোপাই আৰু নাৰিকল পৰা নিচিনাকে পৰিছে